অ অ কি কৰি আছা।
এ বহি আছো বৰষুণ পৰিছো।
অ বৰষুণ পৰিছে ন ইয়াতে
অ পৰিছে ন
অ আছিলো এতিয়া বৰষুণ দালে পৰি আছে অ বৰষুণো পৰিছে ত তাক
অ
কোৱা
ইমান গৰম দিছিলে একদম বৰষুণটো পৰোতে ভাল লাগি গৈছে ইমান গৰম উম তাকে হেৰি মই কথা এটা সুধিম বুলি ভাবিছিলো এই পঞ্জাৱত যে আছিলে আপোনালোকে অ ঠাণ্ডা পৰিব হেৰি পাঞ্জাৱত যে আছিলে আপোনালোকে অ
অ পাঁচ বছৰ আছিলো আমি যে হেৰিয়ত আছিলো পাঠান পাঠান কোট বুলি কয় জেগা টোকুৰি আছে পাঠান কুট বুলি কয়
পাঠানকোট অ অ হেৰিপা তাতে স্বৰ্ণমন্দিৰপৰা কিমান দূৰ অ অ
স্বৰ্ণ মন্দিৰ পৰা ইয়াৰ আমাৰ যেনেকে তে গুৱাহাটী সমান হব আৰু আমাৰ ইয়াৰ পৰা
এ
অ অ অ সিমান হ'ব আৰু
আহ আহ তাকে হেল্ল'
পডিত দস
অ গৈছে ন নাই নাই মই যাম বুলি ভাবিছোহে আমি আমি যাম বুলি ভাবি আছো
অ যাবা এপাক ভাল লাগে
ভাল লাগে ন তাকে আৰু তাতে হেৰি স্বৰ্ণ মন্দিৰ বদেউ আৰু চাবলে কি কি জেগা কিবা কওকচোন
হেৰি বুলি কয় জালিয়ালা বাঘ বুলি কয় সেইটোখ। ঘৰত মানে আগৰ দিনত গুলি। চলাইছিলো নাই আৰু। এই ব্ৰটিছছে সেই জেগাতকু মানে সেই বাঘ। খখন খাই বঢ়িয়া লাগে মানে ধুনীয়া লাগে। তাৰ পৰাৰা আৰু অ। চালি।
অ।
জালিয়ানাবালা বাঘ কিতাপতো আছে্ এইবিলাক অ অ অ অ। এ সেয়া মানে স্বৰ্ণ মন্দিৰ পৰা বেছি দূৰ নহয়। অ স্বৰ্ণ মন্দিৰ পৰা বেছি দূৰ নহয় আৰু। পাৰকৰ নিচিনা
কলে যে সেইকাৰণ।
অ পাৰ্কৰ নিচিনাই অ অ পাৰ্কৰ নিচিনা তাত ধুনীয়া বনাই দিছে। মানে আহ এনেকে মানুহ বিলাক গলে। যাবৰ কাৰণে ল'ৰা ছোৱালী খেলিব।
অ খেলা ধূলাৰ সুবিধাতটো আছে আৰু। তেনে কি পিট।
অ আছে আছে। তাৰাপৰা।
ঠিকে।
আৰু আছে হেৰি। অ টিকেটটো কাটিব লাগে। টিকট এটা অ অ তাৰ পৰা সেই সলনি।
টিকেট চিকেটবোৰ কেনেকে লয়? হেল্ল'
সলনি হৈ থাকে।
অ অ।
অ বস্তুতো অ সময় লৈ লৈ বেলেগ। হয় মানে আৰু।
ছিজনত বেছি হৈ যায়।
গৰমৰ ছিজনত কিজানি মানুহবিলাক যায়। ফুৰিবলৈ স্কুলৰ বন্ধৰ দিনত অহ তেতিয়া বেছি হয় কিজানি। তেতিয়া চাগৈ অলপ বেছি ল'ব আৰু। এই ইমান নল'ব কেইটকামান ল'ব চাগৈ।
তাতে হেৰি থাকিবলৈ কৰিবলৈ। হোটেল-চোটেলৰ ধুনীয়া সুবিধা আছে ন? হা-হা
অ' ধুনীয়া সুবিধা আছে, আছে ছে সুবিধা আছে। ধুনীয়া সুবিধা আছে উম।
অ'
চিন্তা কৰিব নালাগে থাকা-খোৱাটো মানে আজিকালি আৰু চবতে সেইটো। চিষ্টেম বনায়ে দিছে হয়।
তাকে-তাকে। কেনেকে তাৰ হেৰিবিলাক, হোটেল তাকেতো হোটেল বিলাকৰ হেল্ল'।
অ' হোটেলবিলাকত থাকিব পাৰি। তাত হোটেলবিলাকত থাকিব পাৰি ধুনীয়াকে।
তাকেতো, সেইবোৰ পইচাবোৰ মানে কি মানে কেনেকুৱা দামবোৰ বেছি-কম তেনেকুৱা?
ছয়-সাতশ ভিতৰত মানে এৰাতি পাই দিয়া নৰ্মেল হোটেলত অ' অ' এৰাতিত। অ' অ' অ' যদি আৰু ভাল ইয়াত থাকিব উম-লগীয়া যায় মানে অলপ বেছি ল'ব আৰু।
অ' সেটো নিজৰ লগত কথা
সুবিধাখিনি নিজৰ লগত কথা মানে, ইয়াতো সুবিধা
অ'। তাকে। বিচনা-চিচনা থাকিব ন? এনে হেৰি, অ' অ' তাকে নেটটো অকমান প্ৰব্লেম এটা হৈছে। হেৰি, তাকে মানে আৰু জেগা আৰু জেগা তাত নাম
তাৰপা আৰু আছে, উম বাঘা বৰোদাৰ, বাঘা বৰোদাৰ ওচৰৰ ওচৰতে আছে শুনিচ অ' বাঘাপৰুদা আছে, বৈষ্ণৱ দেৱী মা মন্দিৰ আছে।
অ' বৈষ্ণ-বৈষ্ণৱদেৱীৰ মন্দিৰ তাতেই আছে ন?
অ' অ' তাৰ পৰা বেছি দূৰ নহয় আৰু। জম্মু তাতে কিন্তু পাঞ্জাৱত বেছি দূৰ নহয়।
অ অ অ মই জম্মু বুলি তাকেইতো মই ভাবিছো জম্মু বৈষ্ণুদেৱী মন্দিৰ। জম্মু বুলি।
অ অ অ সেই পাঞ্জাৱৰ আমি যত আছিলো অ ওচৰ হয় বহুত ওচৰ হয় তেনেকে মানে সেই আ। আছে চাবলগীয়াাতো বহুতেই আছে। আমি ইমান চাইছো আৰু বহুত। থাকিলে মানে চাবলৈ।
তাকে তাতে কিমান দিন মান থাকিলে আপোনালোকে।
আমি তাতে পাঁচ ছবছৰ মানেই হ'ল দিয়া তাত থাকা।
পাঁচ বছৰতো সম্পূৰ্ণ নহল আৰু আমি দহ দিনৰ কাৰণে গৈ কি সম্পূৰ্ণ কৰি আহিম তথাপিতো মানে অ।
চাইটো আমি মানে। সেইমান ন ওলোৱা। মোৰ মানে মানুহজন ইমান এইবিলাক ফুৰি ভাল নাপায়। তাকেতো হো ম আ সেই। হে কাৰণে নিয়ে যদি আও কিছুমান আছে তাতে চব মানে চাই। যাওঁ আও মানে আহিছো অ তেনেকে যদি ভাবা। উম চাব লাগে জেগাবোৰ উম তাৰ পৰা আমি তাৰমানমানে। বন্ধ পালে স্কুলৰ বন্ধ পালে ঘৰত অহা যায়। কেনেকে ঘৰত যাও হয় দূৰ হয় যে সেইটো কাৰণেই চোৱা নাযায় মানে বেছিকে। অম।
উম বন্ধ পালে। আকৌ সিহঁতৰ বন্ধ হলে এইফালে আহিব লাগে আকৌ সিফালে গৈ বন্ধ নাপাই গৈ।
নাপাওঁগৈ অ সেইটো কাৰণতে মানে নহ'ল মানে চোৱাটো এ যিমানখিনি। কিন্তু চালো আৰু চাবলগীয়া মেইন মেইন খিনি।
আহ আহ।
কিন্তু সেই জম্মু মন্দিৰ যাব থাকিলা মানে মোৰ সেইটো আশা থাকিলা ও লগত।
অ বাকী হেৰি আৰু ক'ত ক'ত আছিলে আপোনালোকে।
আৰু আমি পাঞ্জাৱত আৰু হিমাচল বুলি কোৱা জেগা এডোখৰ আ।
অহ।
বৰফ পুৰা পৰি থাকে মানে।
তাকেই মই ক'ব বিচাৰিছিলো তাত চাগে ঠাণ্ডাতো অলপ বেছি ন উম উম।
জেগা তাত আছিলে মানে সেয়াত গৈছো এদিন তাত চাই কৰি আহিছো ধুনীয়াকে। ফটো চটু বিলাক ৰাখি থয় দিছে। এতিয়া হাচি পেলাই তাত যোৱা বৰফত উ অ সেইবোৰ
স্মৃতি অ তাকে। মই এ আমি যাম বুলি ভাবিছো মানে হেৰি উৰিষ্যা যাম বুলি মানে ওলাই আছে। তথাপিতো মানে এতিয়া ঠাই টো মানে চিলেক্ট কত কেনেকুৱা কি মানে সুবিধাবোৰ আগে অকণমান জানি লব। জানি ললে ভাল
ভাল আৰু যোৱা মানুহৰ পৰা জানিব মন যায় নহয় হা।
তাকে হে অলপ চলপ। জানি কৰি গ'লে মানে নিজৰ অলপ হেৰিটো খটালে মানে সুবিধা হয় আৰু মানে কি হয় আমি যেনিবা গাড়ী লয়েই চাবলৈ তেওঁ কয় বোলে দেখাম বুলি পিছত। তেওঁ নেদেখাই থৈ গুচি আহে গতিকে অ আমিতো গম নোপাম ন কত কি আছে উম কত কি আছে আমিতো নাজানিম গতিকে সেইকাৰণে আগতে। আগতিয়াকে জানি ল'লে। মানে নিজৰো সুবিধা হয় আৰু লগতে আমি অমুকলৈ। যাম বুলি ডাইৰেক্ট কলে তেওঁটো নিনো বুলি ক'ব নোৱাৰে মানে তেনেকুৱা মানে চাবলগীয়া জেগা কিতাটো চাব যাম ইমান খিনি পইছা খৰছ পাতি কৰি যাম যেতিয়া হয়নে গতিকে বস্তু খিনি চাই আহিলে ভাল লাগিব।
ভাল লাগিব উম।
তহঁতে মোক চাবলৈ নগলি বুলি যদি। কোনোবাই কৈ দিে মনতটো আকৌ বেয়া লাগিব আকৌ সেইটো চাব লাগেতো আকৌ এবাৰ যাব অ মানে সেইটোকে আকৌ এবাৰ চাবলে যাবতো নহয়গৈ আহ সেইটো কাৰণে মানে।
বেছি ভাল লাগিছিলে উম তাপ পা অ সেইটোতো নহ আমি ইমান সৰু। দুটা ই শুনি আহাক ক সেইটো যে চালো কিতাপত পাই আহিছো উম সেই সেইটো চোৱাৰ কাৰণে ভাল লাগিলে মনটো মানে অ চৰ্ণ মন্দিৰ
এনে মই হেৰি আমাৰ এই বৰ্তাক। আহ আমাৰ মানে বৰ্তাহত গৈছিলে তেতিয়া মানে সেই ভ
হেল্ল' অ অ অ।
বৰ্তাখন গৈছিলে মানে ভিডিঅ' দেখিছো আৰু কিন্তু মানে নিজে চাবলৈ বেছি। বেছি ভাল লাগে বেলেগত।
অ অহ নিজে গৈ পেলাই অহ।
এই মূৰত এনেকে কাপোৰ এখন মাৰি যায় ন।
মূৰত কাপোৰ এখন মাই। ই লাগিব। মানে স্বৰ্ণ মন্দিৰ বুলিয়ে নহয়। মানে গুৰুদুৱাৰ হয়। পাঞ্জাৱৰ মানে য'তেই তুমি নোযোৱা। মূৰত মানে কাপোৰখন থাকিবই লাগিব। অ চবতে গুৰুদুৱাৰত গলে ন নিয়ম আহ মূৰত কাপোৰ লাগিবই গামোচাখন লাগে হয়। তেনেকে মানে আমাৰ তেওঁ কোনোবাই লয় নললেও মানে কোনে একো নকয় হয় তাততো ল'ব লাগেই মানে।
অহ।
তাত মানে ল'ব লাগিবই মানে সেইখন ধৰা। বন্ধাই।
অহ অহ। ঠিকেই তেওঁলোকে তেওঁলোকৰ নিয়মটো অ। গম পালি। পালন কৰি ৰাখিছে। আমি যেনেকে আমিও গামোচাখনে নামঘৰলে গলে ন ধুতিখন পিন্ধি তেনেকে সেইটো আমাৰ পৰম্পৰাতটো যেনেকে আমি ৰাখিছো। তেওঁলোকো তেওঁলোকে ৰাখিবই।
বৰবাদ কৰি দিছে নহয় তেনেকে অ আমাৰ। এতিয়া বৰবাত তেনেকে কৈ দিছে। অ আজিকালি মানে উ আগতে তে লং পেন্ট পিন্ধিও যায় হয়। এতিয়াাতো ধুতি পিন্ধি যাবই লাগিব নোৱাৰে। সেই তেনেকুৱা হৈছে মানে ভালে কৰিছে উম। অ আগতেটো নাছিলে। হয় সেইটো এতিয়া আগতে যোনে যা মৰ্জি আও মন যায় মানে সিহঁতি পিন্ধিব পাৰে অ এতিয়া মানে চবেই। মাথাত কাপোৰখন ল'বই লাগিব। অ হ'ব দিয়া ঠিক আছে অ অ অ হ'ব দিয়া।